অ' কোৱা কি কৰি আছা? মই এয়া হেৰী এই ফিল্ত গৈছো, এক কৰিব মানে এতিয়া ৰ কি আছ ছোৱালীজনীমান আহিব, ভাত খালা? অ'। খালো। আজি মই ইয়াত এ মঙ্গলবাৰে বজাৰ বহে যে সাপ্তাহিক।
উম।
অ' বজাৰৰ ওচতে ৰখি আছো। মৰিগাঁও যে।
অ'।
মৰিগাঁও চিনি পোৱা?
মৰিগাঁও কোনখিনি?
ভোৰগন্ধা চিনি পোৱা?
ইমান তেনেককা চিনি নাপাও।
অ' এইফালে আহি পোৱা নাই চাগে ন?
নাই, মোৰ ঘৰো মৰিগাঁৱতে।
অ' মৰিগাঁওতে গম পাইছো। কিন্তু এইফাল আহি পোৱা নাই?
অ' হ'ব পাৰে, মই গলে মানে মৰিগাঁওৰ এই আহঁত গুৰি বুলি কয় মানে। টাউন ফালে নহয় এইফালে হয়, মৰিগাঁৱত হলে ত মানে তেলাহী ফালে পাৰ হৈ আহিব লাগে আৰু। ম'হৰ যুঁজ যে হয়, চিনি পোৱা?
এই চাবো যোৱা নাই। যে আজিলে শুনি থাকো তাত ছবত সৱৎসে ডাঙৰ মহ যুজুটো হয় হয়েনে? কিন্তু আজিলে চাই পোৱা নাই। হয়।
যাই পোৱা নাই অ' আহি থাকিব নহয় তেতিয়া যাম। অহা বছৰ যদি চাব পাওঁ আজি হেৰি ৰিজাল্ট দিছিল নহয় ভালে। কমপাৰট মেন্টেল যে। হেৰি মে
উম, উম।
এইফালে জানে নেকি?
উম, এ ইমান এটা গম নাপাওঁ নহয় সেইবোৰ এতিয়া।
অ' তুমি এনেই পঢ়ি আছা নে কি?
মোৰ বি এ কমপ্লিট হ'ল। তোমাৰ?
কেতিয়া হ'ল?
মোৰ যোৱা বছৰ।
ক'ত পঢ়িছিলোঁ?
মই ৰহা কলেজ।
অ' তাতে অ'। মই মোৰো হৈছে যোৱা বছৰে।
উম। তুমিও চাৰি চনতে জন্ম নহয় জানো?
অ'।
একেই দিয়া।
এক তাকেই ক তাকেইেতটো এইবছৰে হৈছে মোৰ যোৱা বছৰ মানে
হ হওক দিয়া লগৰ বান্ধৱী টাইপৰ পাই গৈছো এনেই মানে চব মানে ডাঙৰ সৰুয়ে থাকে ন বয়সৰ নাথাকে লগৰ বন্ধু বিলাক
হম
সেয়া বাকী ঘৰত কোন কোন আছে তোমাৰ
ঘৰত মা মই আৰু বা জনিটো বিয়া গলগে
উম উম মই মা দেউতা বা দুজনী বিয়া গ'ল যেনিবা ভাইটি এটা আছে
চাৰিটা ন
উম বিয়া আকচুল মোৰ হ'লো যেনিবা মোক যোৱা বছৰ বিয়াদিলে। অ', এই মই মানে থঠেকেৰাতে ঘৰ বনাই আছো, সেইটো কাৰণে ইয়াতে অহা যোৱা কৰি আছো।
অহ।
থেকেৰা চিনি পোৱা?
নাই নাপাও কোনফলে?
উম, এই আমাৰ এইফালে হয়।
অহ। তোমালোকৰ মানে সিফালে তোমোক তুমি যত আছা ধ সিফালে নে
অ', আমাৰ এইফালে চাউবৰি থেকেৰা তেনেকে কয় ন সেইফালে। এ চিনি নাপাবা তেনেকে তুমি, উম, এ ইমান ঘূৰি ফুৰি ফুৰা নাযায় আৰু তেনেকে। এতিয়া এনেই কিবা কৰি আছ নে ঘৰতে
হেল্ল। এতিয়া ঘৰে আছো, আ কছিলো এতিয়া ঘৰৰে আছো।
অ', অ', নহয় ননে এনেই বোলো কিবা কৰা নে বোলো।
নাই নাই একো চবৰে এতিয়া অৰ্নিং কৰিবলে মানে চুজে
উম, উ।
তুমি কি
মই ঘৰতে কেক চেক বনাও আৰু হ হুম বেকাৰ।
অহ ভিন্দজন কি হয়?